অ' কি কৰি আছিলা?
এনেই আছিলো ৰবা তুমি কি কৰিছা?
এই মইয়ো এনেই আছিলো পাই আজি, শুই উঠিলো এই চাহ- তাহ খালো।
অ' খাই মেলি ভালে আছে আজি জল্দি উঠিলা চাগে?
হ অ' আজি অলপ জল্দি উঠিলো মানে খোজ কাঢ়িব গৈছিলো।
অ' ভাল নাছিল ময়ো গৈছিলো ৰবা।
অ' কেইটাত উঠিছিলা তুমি? হেল্ল'?
মই পাঁচ
শুনিছেনে?
অ', অ' শুনি আছো তুমি শুনিছা অ কৈ থাকা।
অ',
অ',
পিছে কেইটাত উঠিলা আজি?
মই চাৰিটা পঞ্চাশ মানত উঠিছিলো তাৰপিছত পাঁচটা মানত ওলাই গ'লো খোজ কাঢ়িবলে
অ' ভাল অভ্যাস তেনেহলে ময়ো পাঁচটা উঠিলো ৰ'বা আজি।
উম, ভালেই চোন তেতিয়াহ'লে। তাকে মানে ৰাতিপুৱা যিহেতু একদম মানে বতৰটো ভাল হৈ থাকে বা একদম ধূলি বালি কম থাকে প্ৰদূষণ ইমান এটা নাথাকে তো যাই ভাল লাগে দিয়া। এইখিনি অকমান খোজকাঢ়ি
হয়, হয় ঠিক কথা কৈছা তুমি প্ৰদূষণৰ কথা ক'লে যিহেতু প্ৰদূষণৰ কথাই আলোচনা কৰিব পাৰি হয়নে নহয়।
অ' পাৰি পিছে প্ৰদূষণ চোন দিনক দিনে বহুত বাঢ়ি গৈছে ত পাৰি কোৱাচোন?
অ' মানে তুমি কি ক'ব বিচাৰিবা যে প্ৰদূষণৰ মানে তুমি এইমাত্ৰ ওলাই যে ৰাতিপুৱা ইমান প্ৰদূষন হৈ নাথাকে আৰু মানে অলপমান মানে অলপ পৰিষ্কাৰ হৈ থাকে সেই পৰিৱেশটো কিন্তু মানে দুপৰীয়াৰ ভাগত উম, বা যি শব্দ প্ৰদূ্ষন, যি বায়ু প্ৰদূৰ্ষন অ' মানে ইমান খিনি প্ৰদূষণ একেলগে কিয় হয় তুমি কি বুলি ভাবা?
চাবা এতিয়া বেছিভাগ দিনৰ সময়ত কিমান বেছি গাড়ী মটৰ চলা হয় ত' তাৰ পৰা যোনটো ধুৱা ওলাই সেইটো মানে অ' বায়ু প্ৰদূষণ হৈ থাকে দিয়া। বহুত বেছিয়ে গাড়ী মটৰ চলা হয় গোটেই দিনটো ৰাতিপুৱা অকম ৰাতিপুৱাও চলে বহুত নচলা বুলি ক'ব নোৱাৰ দিয়চোন কাৰণ যিহেতু আমাৰ আমি ইয়াৰ চহৰত জোগা খিনিত এইজন গাড়ী মটৰ চলি থাক কিন্তু অকমান কম থাকে আৰু ৰাতিপুৱা সময়ত।
হয়, হয় ঠিক কথা হৈছে বহুত কম থাকি যেতিয়া খোজকাঢ়িব যাওঁ আমি তেতিয়া মানে বেছি গাড়ী নাপাওঁ দিয়াচোন আৰু সকলোৱে যিহেতু ৰাতিপুৱা ওলাই আহে তেতিয়া সেই এটা পৰিৱেশটো ভাল লাগে দিয়াচোন।
উম, ঠিকে কৈছা আৰু ৰাতিপুৱা যোনটো বতাহ মাৰি থাকে একদম ফ্ৰেছ ফ্ৰেছ একটো অ' মানে লাগিলেও গাত ভাল লাগে দিয়াচোন।
হয়, হয় ঠিক কথা কৈছা আৰু মানে উম, তুমি এ মানে বায়ুৰ প্ৰদূষণটো কিয় হৈছে বুলি ভাবা?
বায়ু প্ৰদূষণতো আচলতে আমাৰ অ' ক'ব গলে উম গাড়ী ম তৰ পৰা ওলোৱা ধোৱাৰ পৰা বহুত বায়ু প্ৰদূষন হৈ আছে কাৰণ তুমিতো জানাই আজিকালি কিমান গাড়ী চলি থাকে দিনতটো যদি তুমি অ' বাহিৰত ওলাই যোৱা এনি টাইম গাড়ী মটৰ চলিয়ে থাকে চলিয়ে থাকে। অ' এক চছেকেণ্ডৰ এটাৰ মানে সেই ৰাস্তাটোত ত গাড়ী নাথাকা বুলি ক'ব নোৱাৰি! আজিকালি এনিটাইম থাকে! আৰু ইফালে কল কাৰখানা পৰাই কিমান ওলাই ধোঁৱাবোৰ নহয় নে।
হয়, হয়! একেবাৰে ঠিক কথা কৈছা আৰু উ মই ভাবো যে বহুত অদৰকাৰী হিচাপে মানুহবিলাকে মানে যান বাহন বিলাক ব্যৱহাৰ কৰে! কাৰণ এনেকুৱাও মানে মানুহ পাইছোঁ! মই যে বহুত ওচৰ জেগাত তেওঁ বস্তু এটা আনিবলৈ যায়! কিন্তু তেওঁ তথাপিও তাতে স্কুটি বা বাইকখন লৈ যায়! কিন্তু কেতিয়াও খোজকাঢ়ি নাযায়! বা কেতিয়াও চাইকেল এখন লৈ নাযায়! ত' সেই সেনেকুৱে মানে প্ৰদূষণটো দিনক দিন বেছি বাঢ়িছে দিয়াচোন।
উম, সেইটোয়েতো আজিকালি মানুহবিলাকে নিজৰ সুবিধাৰ কাৰণে ওচৰত গ'লেও ধৰা কিবা এটা বস্তু আনিব গ'ল্লে গাড়ীখন লৈ যাব বা হেৰি কৰিব, ইমান ধোঁৱা- চোৱা ওলাই থাকে, তেওঁলোকে নাভাবে। মইতো এনেকুৱা নকৰোৱে কেতিয়াও। মই, যিমান পাৰোঁ, মই খোজ কাঢ়িয়ে, অহা- যোৱা কৰি থাকোঁ।
হয়, হয়! খোজ কঢ়াটো এটা অভ্যাস আৰু মানে, বাহিৰৰ দেশ কিছুমানৰ যেনেকৈ, লণ্ডন- ইংলেণ্ড সেইবিলাকতো, বহুত কম মটৰ। মানে, কম গাড়ী মটৰবিলাক ইউজ, মানে ব্যৱহাৰ কৰে আৰু তেওঁলোক, সদায় সেইটো কাৰণে, পৰি পৰিস্কাৰ হৈ থাকে বুলি মই ভাবো! কাৰণ, তেওঁলোকৰ তাতে, মানুহবিলাকে মানে, অফিচ অফিচত গ'লেও বহুতবিলাকে মানে, উম! চাইকেল লৈ পেলাই যায়। সেই, চাইকেল লৈ যোৱাৰ বাবে, তেওঁলোকে এটা শাৰীৰিকভাৱে এটা ব্যায়ামো হ'ল। তাৰপিছত, তেওঁলোকৰ পৰিৱেশটো, বায়ু মানে, প্ৰদূষণমুক্ত হ'ল আৰু মানে, সকলো ফালৰ পৰা তেওঁলোকৰ মানে, ভাল হৈ আছে। যে কিন্তু আমাৰ, অসমত এনেকে, অলপমান দিগদাৰ হৈ দিয়াচোন!
উম, তুমি ঠিকে কৈছা! আৰু চাবা! এতিয়া, প্ৰদূষণৰ কথা যিহেতু ক'লাই, প্ৰদূষণৰ এতিয়া মূল কাৰণ, এটা হৈ আছে, প্লাষ্টিক। তুমিতো জানাই! আজিকালি মানুহ বিলাকে, কিমান প্লাষ্টিক ব্যৱহাৰ কৰে! হয়নে?
তাকেই, প্লাষ্টিকৰ বিষয়ে নো কি ক'বা! মানে, এতিয়া আমি দৈনন্দিন জীৱনত, আমাৰ মানে, প্লাষ্টিক নহ'লেও নহয় দিয়াচোন।
উম, সেইটোৱতো! প্লাষ্টিক মানুহে মাজতে ভাল হৈছিল! লকডাউনৰ পিছতে যে, সেই চৰকাৰৰ পৰা প্লাষ্টিক ব্যৱহাৰ কৰাতো বন্ধ কৰি দিছিল, কাগজৰ বেগ। তাৰে পিছত, এনেকুৱা কাপ কাপোৰৰ বেগ, সেইবিলাক ব্যৱহাৰ কৰি, তেতিয়াই ভাল আছিল!
তাকে আৰু মানে, আমাৰ মানুহবিলাকৰ মানে, অভ্যাসতটো মানে, বহুত বেয়া হৈ গৈছে, যে। প্লাষ্টিক ব্যৱহাৰ কৰিব লাগিব। কিন্তু, আঁ উম, কিছুমান এনেকুৱা জাগা আছে, য'ত মানে, প্লাষ্টিক বোলা বস্তুটো মানে, বহুত কম ব্যৱহাৰ কৰে মানে। একদম দৰকাৰীতহে তেওঁলোকে ব্যৱহাৰ কৰে। আমাৰ আজিকালি মানে, এনেকুৱা হৈছে যে, মানে, উম! চব কামতে আমাৰ, প্লাষ্টিক ব্যৱহাৰ কৰা হয়। হয় নে নহয়?
অ'! তুমি ঠিকে কৈছা! আমাৰনো কিছুমানত এতিয়া, নোৱাৰি দিয়াচোন। কিছুমানত, প্লাষ্টিকটো ব্যৱহাৰ কৰিব লাগে, কিছুমান বস্তু বস্তু কাৰণে। যোনবিলাকত পাৰি আচলতে, সেইবিলাকৰ আচলতে, কা কাগজৰ হওঁক বা এনেকুৱা কাপোৰৰ বেগ ব্যৱহাৰ কৰিব লাগে, মোৰ মতে। তেতিয়া, কাৰণ, প্লাষ্টিকটো চাবা! প্লাষ্টিকটো জ্বলালেও বায়ু প্ৰদূষণ হয়। কাৰণ, প্লাষ্টিক জ্বলোৱাৰ ফলত যোনটো ধোঁৱা ওলায়, সেইটো বহুত বিষাক্তই হয়! দিয়াচোন আৰু এইফালে প্লাষ্টিক বিলাক যদি, পেলাই থৈ দিয়ে, সেইবিলাকতো, গেলি-পচি নাযায় ন' বস্তু। বছৰ-বছৰ ধৰি সেনেকোৱাই থাকে।
কিছু মানুহবিলাকে, প্লাষ্টিকসমূহ মানে, নলাই- নৰ্দমাই, নদীয়ে মানে, সকলোতে পেলাই দিয়ে। সেই তেতিয়া মানে, নদী প্ৰদূষনো হয় বুলি ক'ব পাৰি আৰু লগতে এ, সকলো প্ৰদূষণ মানে, প্লাষ্টিকত মানে, সকলো ধৰণৰ প্ৰদূ প্ৰদূষণে পোৱা যায়।
হয়, তুমি ঠিকে কৈছা! প্লাষ্টিকৰ কাৰণে বহুত বেছিয়ে প্ৰদূষণ হৈ আছে দিয়াচোন! সেই কাৰণে, যিমান পাৰো আমি প্লাষ্টিক ব্যৱহাৰটো এৰাই
তাকে তাকে আৰু উম মানে এতিয়া উম প্ৰদূষনত আমি মূলত বায়ু প্ৰদূ্ষনৰ লগতে আমি মাটি প্ৰদূ্ষণ আৰু জলজ প্ৰদূ্ষণটো চাব লাগিব, তেতিয়া উম এতিয়া জলজৰ প্ৰদূষণটো এ তুমিতো জানাই যে জলজ প্ৰদূষণটো কিহৰ বাবে হৈ আছে? ইয়াৰ দায়ী কোন, সেইখিনি তুমি জানাই চাগে
হয় তুমি ঠিকে কৈছা আচলতে অকল জলজৰ প্ৰদূষণটোৰ কাৰণে বোলে নহয় আমাৰ যিমান প্ৰদূষণ হৈ আছে আচলতে গোটেইবোৰৰ দায়ী আমি মানুহ বিলাকে
তাকে আমি মানুহবিলাকে আমি একো নভবা হৈছো একো নভাবা নিচিন্তাকে সকলো আমাৰ উম নিজৰ মানে অহ মানে আমাৰ নিজৰ স্বাৰ্থৰ বাবে আমি গছ কাটো, পৰিৱেশত আমি মানে অযথা শ ব্দ কৰো বা মানে বিভিন্ন ধৰণৰ কামবিলাক আমি নিজৰ স্বাৰ্থৰ বাবে কৰি আহিছো দিয়াচোন সেইবাবে আমাৰ কাম পৰিৱেশটো দূষিত হৈছে
হয় তুমি একেবাৰে ঠিকেই কৈছা আৰু লগতে চাবা তুমি এতিয়া ঘৰত যে কিছুমানে লাউড স্পীকাৰ বজায় সেইবোৰৰ ফলতো শব্দ প্ৰদূষন হৈ আছে আৰু যোনবিলাক গাড়ী মটৰ চলোৱা হয় তাত যোনবিলাক হৰণৰ শ ব্দ থাকে সেইবোৰৰ কাৰণে শব্দ প্ৰদূষণ হৈ আছে কিমান বেছি এইবিলাক মানে কিমান বেছি অশা ন্তি টাইপ এটা লাগি যায় ইমান বেছি শব্দ প্ৰদূষণ হৈ থাকিলে শব্দবোৰ ইমান জোৰ জোৰ চাই কৰি থাকিলে।
তাকে তাকে আৰু জলজ প্ৰদূষণত মানে এইটোও ক'ব পাৰি যে মানে আজিকালি মাছমৰীয়াসকলে আগৰ মাছমৰীয়াসকলে মানে আ মানে তেওঁলোকে মাছৰ ওপৰতে নিৰ্ভৰশীল বুলি ক'ব পাৰি তেওঁলোকে মাছৰ ব্যৱসায় কৰি পেলাই উম মানে জীৱিকা নিৰ্বাহ কৰিছিল, কিন্তু এতিয়া এনেকোৱা হৈছে যে মানে যোনবিলাক নদী আছিলে তাৰে কাষত যি কলা মানে যি কল কাৰখানা আদি মানে স্থাপন কৰিছে সেই তাৰে মানে ওলোৱা বিষাক্ত মানে পদাৰ্থসমূহ যদি নদীত পেলাই দিয়ে তেতিয়া মানে সেই তাৰে মাছ, কাছ বা বিভিন্ন ধৰণৰ বস্তুবিলাকতে মৰে দিয়াচোন আৰু সেনেকে অলপমান দিগদাৰো হৈ পৰিছে।
হয় তুমি ঠিকেই কৈছা দিয়া তুমি এইবোৰ আৰু চোৱা চোন গছ গছনি কাট তা আজিকালি গছ-গছনি কটাৰ কাৰণে কিমান বেছি প্ৰদূষণ হৈ আছে গছ-গছনিয়ে আমাক মানুহবোৰে যে গছ-গছনিবিলাক কাটে সেইটো কথা এবাৰো নাভাবে যে এ গছেতো আমাক অ অক্সিজেন দি আছে ন গছবোৰ যদি আমি এনেদৰে কাটিয়ে থাকো তে ন্তে আমাৰ বায়ুমণ্ডলত অক্স বায়ুমণ্ডলত মানে অক্সিজেনৰ মাত্ৰা কমি যাই পেলাই কাৰ্বন ডাই অক্সাইডৰ মা ত্ৰা কিমান বাঢ়ি যাব সেইটো কাৰণে আমাৰ মানুহ বিলাকৰ কিমান মানে বিপদ হব পাৰে।
তাকে আৰু উম, মানে আজিকালি এনেকুৱা হৈ পৰিছে যে, পৰিৱেশটোৰ কথা মানে কোনো মানুহে নভাবে অকল এনেকা কাই ভাবে যে উম, মানে আজিকালি এনেকুৱা হৈছে যে- বছৰ এটা দিনাইহে অকল পাছ জুন, সিদিনাই মানে সকলো অ, মানুহখিনিয়ে মানে তেওঁলোকৰ গাত লাগি আৰু মানুহখিনিৰ যে পৰিৱেশ আমি পৰিষ্কাৰ কৰি ৰাখিব লাগিব, মানে পৰিৱেশত যদি আমি পৰিষ্কাৰ কৰি ৰাখিব তেতিয়াহে হ'ব, সেই সিদিনাই মানে গছ- পুলি ৰোপণ কৰে, আৰু সেই গছ পুলি ৰোপণ কৰাৰ দিনাখন ফটো উঠি সামাজিক মাধ্যমত দি, তেওঁলোকে মানে নিজকে বহুত ভাল বুলি ভাবে কিন্তু এ, সেনেকে আজিকালি স্বাৰ্থ হৈ পৰিছে, দিয়াচোন সকলো মানুহবিলাক
হয়, তুমি ঠিকে কৈছা। আচলতে এনেকুৱা কৰিব নালাগে, আমি যিমান পাৰো গছ -গছনি ৰুব লাগে, অকল পৰিৱেশ দিৱসৰ দিনা বুলি কথা নহয়। আমি অ, মানে পাৰিলেটো বেছিভাগ যোৱা বছৰটোত আমি গছ-গছনি ৰুইয়ে থাকি দিব লাগে দিয়াচোন, সেইটো আমাৰ কাৰণে ভাল।
উ হয়, হয়, একদম ঠিক কথা কৈছা, দিয়া বাৰু পিছে আজি তোমাৰ লগত কথা পাতি বহুখিনি ভাল লাগিল। বহু নজনা কথা জানিলোঁ।
হয়, ঠিয়া, তোমাৰ লগতো মোৰ কথা পাতি বহুত ভাল লাগিল আজি।
হয়, এতিয়া ৰাখিছোঁ, নহ'লে এইখিনি দিয়া আজি
উম, দিয়া।